আপোনাক কল কৰাৰ উদ্দেশ্য হ'ল মই আপোনাৰ লগত মানে আপোনাৰ ভৱিষ্যতটো মানে কি হবলৈ মন বা মই কি কৰি আছো বৰ্তমান তাৰে ওপৰত মানে আমাৰ ভৱিষ্যত কেনেকে গঢ়িব পাৰো বা ভৱিষ্যতে কি কৰিব পাৰি আৰু সেইটোৰ ওপৰত মানে আলোচনা বিচাৰিছিলোঁ আপোনাৰ লগত, আপুনি সন্মতি দিবনে? হয়-হয়, তো এনে আপোনাৰ কি কৰিবলে মন বাৰু এনে আপোনাৰ? ব্যৱসায় এনে আপোনাৰ ধৰক কৰিবলে ইচ্ছা আপোনাৰ?
হয়-হয় বৰ্তমান তোমাৰ মানে ডিফেন্স ৰ কাৰনে অলপ ট্ৰাই কৰি আছোঁ।
হয়-হয় এনেই কেনেকুৱা ধৰণৰ বিজনেছ কৰিব বি বিচাৰিছে বাৰু আপুনি ব্যৱসায় কৰিব বিচাৰিছে?
নহয় বিজনেচ নহয় ডিফেন্স-ডিফেন্স। হয়-হয় মানে ডিফেন্সত যাবলে বৰ্তমান কি মন আছে মানে আৰু তাৰে চেষ্টা কৰি আছো বৰ্তমান।
হয়-হয় খুবেই ভাল বাৰু ত' ডিফেন্সত আপোনাৰ, আপুনি এছ এছ চি তেনেহ'লে এপ্লাই কৰি আছে এছ এছ চি জি ডিত যিটো আপোনাৰ জি ডিত।
এ এছ চি মই এইবাৰ এপ্লাই কৰিম দুহেজাৰ সাতাইশত যি যিটো হ'ব।
হয়, আপুনি আছাম পুলিচত এপ্লাই কৰিছিলে?
হয়, এইবাৰ কৰিছো।
হয় অ, আচ্ছা, ঠিকে আছে বাৰু এইবাৰ যিখিনি প'ষ্ট অলপ হয়, এইবাৰ যিখিনি পোষ্ট ওলাব সেইখিনত এপ্লাই কৰিব পাৰিব আৰু। আপুনি ৰানিং কৰি আছে? অ', ক'ত কৰে ৰা আনিম বাৰু আপুনি ফিল্ডত নে আপোনাৰ ধৰক ৰাস্তাত?
মই ধৰি লোৱা যদি পো কেতিয়াবা ধৰোঁ
হয়।
পুৱা যদি কৰোঁ, তেতিয়া মই ৰাস্তাতে কৰোঁ। কিন্তু যদি আ আবেলি, আবেলি কৰোঁ তেন্তে মানে ফিল্ডতে যাওঁ।
তো ৰানিং কৰেনে আপুনি মানে লাহে, লাহে ৰানিং কৰি আছে এতিয়া?
নাই বৰ্তমান মানে মই মোৰ ইচ্ছা মানেটো পৰাই আছোঁ।
হয়, আপুনি কিমান সময় ৰানিং কৰে বাৰু? এই একে, একে দৌৰাই মানে কিমান সময় দৌৰি আছে এতিয়া বৰ্তমান, মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু এইখিনি?
হয়, হয় ধৰি লওঁ মই মানে একেৰাহে এক ঘন্টা বা দেৰ ঘন্টা। লাহে, লাহে কিন্তু। মানে মই মোৰ ষ্টেমিনাটো বঢ়াই আছোঁ এতিয়া।
হয়, মই সেইটোৱে আপোনাক ক'বৰ কাৰণে মানে সেইকাৰণে সুধিছোঁ আৰু আপুনি কেনেকে কি ধৰণৰ দৌৰি আছে। ষ্টেমিনা বঢ়াৰ কাৰণে যে দৌৰি আছে সেইটো ভাল লাগিছে, মানে কিহৰ কাৰণে আমাৰ বহুত মানুহ আছে যে যায়, যাই পেলাই আপোনাৰ মানে পূৰা একদম স্পীড দৌৰি দিয়ে, দৌৰি দিয়াৰ পিছত মানে আপোনাৰ লাষ্টত ষ্টেমিনা নাই বুলি কৈ দিয়ে, প্ৰথমতে আচলতে আমি মানুহবিলাকে দৌোতে আমি ষ্টেমিনা বঢ়াবৰ কাৰণে আমি লাহে, লাহে খোজকাঢ়াতকে অলপমান ধৰক স্পীডত এনেকে আমি দৌৰিব লাগে আৰু। ত' তেতিয়া মানে আমাৰ ষ্টেমিনাটো আহে আৰু।
উম, মানুহে ভাবে এদিনতে মানে কৰি যাব। কিন্তু সেইটো অ-অসম্ভৱ প্ৰায়। হয় নাই, মানুহ ভাবে আজি যাম, কালি হৈয়ে যাব।
হয়।
এইটো নহয় ন!
হয়, হয়।
এইটোত ধৰ এতিয়া ধৰা ৰুটিন আছে, কেনেকৈ দৌৰিব লাগে! তাৰপিছতে পাব, নহ'লেতো বৰ্তমান আছাম পুলিছ যে হৈ আছে
হয়, আপনি হয়, আপুনি এ এইটোৰ লগতে আপুনি মানে ৰানিং কৰাৰ লগতে মানে দৌৰাৰ লগতে আপুনি আৰু পঢ়াটোও যেন আপুনি লগতে বৰ্তাই ৰাখে আৰু কাৰণ কিয় কাৰণে মই কৈছোঁ বহুত ল'ৰা ছোৱালী দেখিছোঁ আমাৰ ওচৰৰে মানে যিখন মানে পথাৰ আছে খেলপথাৰ আছে, খেলপথাৰত যাই সিহঁতে দৌৰিবলে ঠিকেই। দৌৰাত সিহঁতৰ মানে খুবেই ভাল কিন্তু মানে সিহঁতৰ পঢ়া শুনাত মানে অলপ দুৰ্বল! চ' যাৰ ফলত সিহঁতে মানে সিহঁতৰ নিজৰ মানে মূল উদ্দেশ্য যিটো আছে সেই উদ্দেশ্যত উপনীত হ'ব পৰা নাই।
হয়, হয়, ধন্যবাদ আপুনি মানে এই, এই পে এই পেটাৰ্ণটো মানে ময়ো লক্ষ্য কৰিছোঁ ন!
হয়।
এইকাৰণে মই মানে এছ এছ চি এটা বেচ লৈছোঁ টো দুইহেজাৰ সাতাইছত একজাম দিম।
হয়।
বৰ্তমান মানে মই এছ এছ চি কাৰণে পঢ়ি আছোঁ
হয়, আপোনাৰ যিটো উপ পৰিদৰ্শক, উপ পৰিদৰ্শকৰ পদ ওলাব আমাৰ অসম পুলিচ উপ পৰিদৰ্শকৰ পদ সেইটোতো আপুনি এপ্লাই কৰিব মানে আবেদন কৰিব পাৰিব। ঠিক তেনেধৰণৰ আপোনাৰ আহিব লগা দিনত আৰু আহি আছে। চ' ঠিক তেনেধৰণৰ আপোনাৰ অসম পুলিচৰ যিখিনি মানে ইউ বি আৰু এ বিৰ পথ ওলাব মান-মানে পথ ওলাব খালী পথ। সেইবিলাকত আপুনি আবেদন কৰিব পাৰিব।
মোক মানে আসাম পুলিচৰ এ পি আৰটো ভাল লাগে অলপ।
এ পি আৰত আপুনি ছাইন্সৰ ন'।
হয়, হয়, মই ছাইন্সৰ।
অহ, এ পি আৰত আপোনাৰ চাইন্সৰ হ'লে ভাল, মানে বিজ্ঞান শাখা। তাৰ যিখিনি মানে থাকে সিহঁতৰ কাৰণে মানে এ পি আৰত মানে অকণমান স্কোপটো আছে আৰু।
উম, নহয় মানে ছাইন্সৰ হ'লে এ পি আৰত এপ্লাই কৰিব পাৰে নহ'লে নোৱাৰে।
মানে বিজ্ঞান শাখাৰ হ'লে আপোনাৰ এ পি আৰ এপ্লাই কৰিব পাৰে।
হয়, হয়। এই
সেইটো হয়, হয়। সেইটো মানে আপোনাৰ এটা মানে, মানে-মানে বা এটা বান্ধনিৰ ভিতৰত এটা আছে আৰু মানে হয়। ৰেষ্ট্ৰিকচন এটা আছে আৰু মানে সেইটো হ'লেহে পাৰিব। এইটো হ'লে নোৱাৰে, সেনেকুৱা ধৰণৰ কিন্তু এ পি আৰৰ চাকৰিটো মানে আপোনাৰ খুবেই ভাল-ভাল চাকৰি। অসম পুলিচৰ যদি আপোনাৰ চবতচাই যদি আৰামৰ চাকৰি বুলি কোৱা নহয়, পি আৰৰ চাকৰিটো মানে আৰামৰ হয় অলপ আৰামদায়ক হয়।
হয়, হয়।
এতিয়া ধৰক এবি বা ইউ বি হওঁক বা
উম।
এ চাব ইনসপেক্টৰ বা ওপৰ চাব ইনসপেক্টৰ অৰ্থাৎ মানে আপোনাৰ উপপৰিদৰ্শক হওঁক বা আপোনাৰ একেবাৰে আপোনাৰ মানে একেবাৰে আপোনাৰ হেৰিলৈকে এই যিটো মানে আমাৰ অসমৰ ডি জি পি, ডি জি পি লৈকে। পুৰা মানে গোটেইবিলিলাকে মানে অলপ কষ্ট কৰে হয়। ডি জি পিবিলাক অফিচাৰ লেভেলৰ দিয়কচোন। চুপাৰ দেনাৰ লেভেলৰ লৈকে এইবিলাক লেভেলৰ তাথাপি মানে চবৰে মানে অলপ দিন-ৰাত মানে কষ্ট হৈ থাকে আৰু। ইটোৰ পৰা সিটো, সিটোৰ পৰা এইটো এনেকুৱা ধৰণৰ, মানে আহৰি নাপায় আৰু সিহঁতে। কিন্তু এ পি আৰত হ'লে মানে আপোনাৰ আহৰিয়ে-আহৰি মানে কাম মানে খুবেই কম।
হয় এ পি আৰত মানে, মোৰ এজন কৰি আছে না দাদা।
হয়।
সি মানে এসপ্তাহ কৰে
হয়।
আৰু এসপ্তাহ পিছত মানে ঘৰতে আহিব পাৰে।
হয়, হয়। সিহঁতে মানে ৰোষ্টাৰ টাইপৰ ডিউটিতো মিলাব পাৰে যিটো মানে এসপ্তাহ মই কৰিছোঁ, এসপ্তাহ আপুনি কৰিছে এনে
হয়, হয়, মানে দুজন থাকে। এজনে এসপ্তাহ কৰে আৰু আনজনে আৰু-আৰু এসপ্তাহ কৰে, উম।
হয়। আৰু সিহঁতৰ এটা বস্তু মই দেখিছোঁ যে আপুনি আজি জইন কৰিছে তিনি বছৰ পিছত আপুনি প্ৰম'চন এটা ল'ব পাৰে। খুব মানে কনষ্টেবোলৰ পৰা
হয়।
ইটো পদৰ পৰা সিহঁতে মানে হাৱালদাৰ পদলৈকে মানে খুব কম দিনৰ ভিতৰত মানে সিহঁতে যাব পাৰে। কিন্তু আপোনাৰ এই ধৰক লেস্নায়কলৈকে যায় দিয়কচোন লেস্নায়ক হৈ পেলাই হলদাৰ খুব কম দিনৰ ভিতৰত যায়। কিন্তু আপোনাৰ ধৰক, যদি আছাম পুলিচৰ এ বি বা ইউ বি ৰ হয়। মানে সিহঁতে মানে লেন্সাই, সিহঁতে নায়ক পাব, লেন্স নায়ক পাব, লেন্স নায়ক পোৱাৰ পিছত সিহঁতে হাৱলদাৰ পাব। তাৰপিছতহে এছ আই কিন্তু ইহঁতৰ মানে এপিয়াৰখিনি মানে খুব কম সময়ৰ ভিতৰতে পাই যায়, মানে সেইটো এটা মানে ইহঁতৰ মানে সকলোতকৈ আগত মানে যদি ইহঁতৰ পদোন্নতিকৰণ হয় চবতচে আগত হয় আৰু প্ৰমোচনটো, সেই সেইটোৱেই আৰু মানে।
হয়। এইবিলাকে মানে লক্ষ্যত ৰাখি একেই মই মানে এ পি আৰটো এপ্লাই কৰিম বুলি ভাবিছোঁ।
উম, উম, হয়, তাৰপিছত আপোনাৰ এটা বস্তু আপুনি লক্ষ্য কৰিছেনে আমাৰ ল'ৰা ছোৱালীবিলাকে আজ এতিয়া মানে খুব মানে চাকৰিমুখী হৈছে।
হয়।
ত' চাকৰিমুখী হোৱাটো বাৰু খুবেই মোৰ দৃষ্টিভংগীৰ জৰিয়তে কও মই চাকৰিমুখী হোৱাটো বাৰু খুবেই ভাল কথা। কিন্তু আমাৰ এটা বেয়া কথাও আছে ইয়াৰ ওপৰতে মানে মই দুয়টাই মানে প মানে ধনাত্মক আৰু ঋণ-ঋণাত্মক দুয়োটাই মই মানে চিন্তা কৰি আছোঁ কাৰণ কাৰণে ধনাত্মকটো খুবেই ভাল কথা, আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া চাকৰিমুখী হৈছে তাৰোপৰি আমাৰ ল'ৰা ছোৱালীবিলাকে নিবনুৱা সমস্যা দূৰ হ'ব কিন্তু নিবনুৱা সমস্যা জনে এনেকে দূৰ হ'ব আপুনি ভাবে জানো?
নহ'ব নহ'ব কেতিয়াও নহ'ব, এইটো অসম্ভৱ।
সকলোৱে যদি চাকৰি বিচাৰে আজিৰ দিনত
হয়।
ব্যৱসায় বাণিজ্য কোনে কৰিব, এতিয়া আমাক মানে লাগে নিজেই উদ্যোগপতি হোৱাটো, নিজেই আপোনাৰ ব্যৱসায় বাণিজ্য কৰি স্বাৱলম্বী হোৱাটো সেই টো আমি বিচাৰো।
হয় হয়।
এণ্টাৰপ্ৰিনৰ বুলি পেলাই এনেকৈ বিচৰা যায় আৰু চবকে।
উম, উম।
ইংৰাজী এটা শব্দ আছে এণ্টাৰপ্ৰৰ বুলি পেলাই, চবে মানে নিজে নিজক প্ৰতিষ্ঠা চন কৰিব পাৰে সেই টোৱেই আৰু কাৰণ চাকৰিত এ, এজন মানুহৰ মানে জীৱনত মানে হেৰি নহয় শেষ উদ্দেশ্য হ'ব নোৱাৰে, এজন মানুহৰ উদ্দেশ্য বহুত থাকে কিন্তু আমি চাকৰি কৰা মানুহজনে হয়তো সেই উদ্দেশ্য ফুলফিল কৰিব নোৱাৰিব পাৰোঁ কেতিয়াবা। কিন্তু আমি যদি ব্যৱসায় বাণিজ্য কৰোঁ, তেতিয়া ভাল ব্যৱসায় যদি আমি নিজকে সফল ব্যৱসায় হিচাপে যদি কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ জীৱনত বহুতখিনি আমি ধৰক যিখিনি মনত ভাবি থকা আশা আকাংক্ষা থাকে সেইবিলাক আমি ফুলফিল কৰিব পাৰোঁ মানে পূৰণ কৰিব পাৰোঁ আৰু, মই ভাবোঁ আৰু। আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ, চাকৰিয়ে আপোনাৰ জীৱনৰ মানে গোটেই সম শেষ সমাপ্ত মানে আশা পূৰণ কৰিব বুলি ভাবে নে আপুনি? হেল্ল' আপুনি শুনি আছে? অ' মই কিন্তু হ'লে এনেকুৱা ধৰণৰ নহয়, মই মানে ভাবোঁ আৰু যে সকলো যেন এনেই নাথাকে, সকলোৱে যেন কিবা নহয় কিবা এটা কৰিব পাৰে জীৱনত। সেইটো মই বিচাৰোঁ আৰু যে চাকৰিয়ে যেন কৰিব সেইটো নহয়। চাকৰিৰ উপৰি ব্যৱসায়ো কৰক বা আপোনাৰ ব্যৱসায়ৰ লগতে আপোনাৰ খেতি বাতিও কৰক, আমাক সকলোখিনি মানুহে লাগিব নহ'লে আমি ব্যৱসায় আগবঢ়াই আগবাঢ়ি গৈ থাকিলে বা চাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি গৈ থাকিলে আমাৰ খেতি বাতি বিলাক, খেতি বাৰি বিলাক কোনে কৰিব সেইবিলাকো কৰিব লাগিব। সেইটোৱে মই ভাবো আৰু মানে, সকলোখিনিয়ে যেন সকলোৱে কৰে ন এনে যেন থাকিব নালাগে কোনো আমাৰ অসমত, মুঠতে নিবনুৱা যেন